শুনিছানে? শুনিছানে? শুনিছানে, হয় মই শুনিছো, তুমি
অ অ শুনিছো দিয়া কোৱা কোৱা
হয় ঘৰতে আছা?
অ মই ঘৰতে ৰবা, তুমি?
ময়ো ঘৰতে আছো। বাৰু ভালে আছা?
ছা
অ মই এনে আছিলো তুমি
অ অ ময়ো এনেই আৰু অ ফোনটোৱে চাই আছিলো কোৱাচোন তুমি আজি কেনৈকে মনত প কৰিলা
মানে মই ভাবিছিলো কিবা কথা এটা তাৰ পাছত মনত পৰি তোমাৰ লগতে কথা পাতো, ভাবিলো যে মোৰ মানে আমাৰ মোৰ কোন বিষয়ত অলপমান আলোচনা কৰো
অ অ নিশ্চয় নিশ্চয়, তুমি ঠিক ভাল বিষয়তে বাছি লৈছা।
হয় মানে সপোন মানুহৰ জীৱনৰ এটা গুৰুত্ব গুৰুত্বপূৰ্ণ অংশ মানে সপোনে আমাক আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰে, মানে আমি যদি উম মানে জীৱন যদি সপোনে নেদখো আমি কিহৰ কাৰণে মানে কিবা এটা কৰিবলৈ উৎসাহ পাম বা আগবাঢ়ি যাম মানে আমাৰ অ মানে জীৱনত সকলোৰে সৰু হওক বা ডাঙৰ হওক, মানে সক সকলোৰে জীনত এটা মানে সপোন থাকিব লাগে যে ডাঙৰ হৈ মই এইটো হ'ম বা এইটো কৰিম বা ইয়াত যাম বা ত'ত যাম মানে কপোন থাকিবই।
হয় হয়। হয় হয় ঠিকেই কৈছা আচলতে সপোন মানুহৰ জীৱন আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কাৰণ সপোনে আমাক আগবাঢ়িবলৈ শিকাই দিয়াচোন কাৰণ যিবোৰ যদি আমাৰ একো সপোনে নাথাকে যে আমি জীৱনতটো ধৰা মই হম মই ইঞ্জিনিয়াৰ হ'ম এইটো আমাৰ সপোন দিয়াচোন যদি এনেকুৱাকো সপোন নাথাকে আমো জীৱনটোত হ'ম কি লক্ষ্যহীন হৈ যামচোন আমি নহয় জানো।
হয় ঠিকেই কৈছা বাৰু তোমাৰ মতে সপোন বুলিলে কি বুজায়?
মোৰ মতেটো সপোন বুলিলে আমি ভৱিষ্যতে কি হব বিচাৰো বা কি অৰ্জন কৰিব বিচাৰো সেই আশা আৰু আকাংক্ষা বুজাই মানে ভৱিষ্য়তনো আমাৰ কি আছে আমিনো নিজকে কি হিচাপে চাব বিচাৰিছো সেইটো সপোন যে। ধৰা মই নিজকে আহ এগৰাকী ভাল শিক্ষয়িত্ৰী হিচাপে চাব বিচাৰিছো এইটো মোৰ সপোন যে মই সৰু সৰু ছাত্ৰ ছ সকলক শিকাব পাৰিম এইখিনি সপোন ধৰাচোন তোমাৰ মতে কি বাৰু
মানে মই মোৰ এটা এটা সপোন আছে যে মই ডাঙৰ হৈ পিনে পুলিচ হম মানে মই যদি তেতিয়াৰ পৰাই ইমান ভালদৰে কঠোৰ পৰিশ্ৰম মানে মই ডাঙৰ হয় মানে এটা এই পৰি চবলৈ মানে কেতিয়াও সমস্যাৰ সন্মুখীন হ'ব নালাগিব কাৰণ মই ইতিয়াৰ পৰাই মানে মই কঠোৰ পৰিশ্ৰম কৰি আিছো বা অ নিজৰ মানে উ মানে অ মানে শাৰীৰিক ভাৱে বা মানসিকভাৱে হে কৰি আছো মানে মই ডাঙৰি পিনে এইটো হবই লাগিব বা উ চ দি আছো তোমাৰ কেনেকুৱা সপোন আছে
উম মোৰ সপোনটো মই তোমাক কলোোৱেই যে মই শিক্ষয়িত্ৰী হিচাপে নিজকে চাব বিচাৰো অ' মানে ছাত্ৰ ছাত সকলক টিউচন কৰা স্কুলত বিদ্যালয়ত যাই কিনে শিকোৱা এইখিনি মই মানে বিচাৰো মোৰ নিজৰ জীৱন হব কাৰণে তাৰোপৰি মই এগ কি মানে অ সফল মানে সফল মানে ব্য্ৱসায় হিচাপে মই নিজৰ এটা ব্য়ৱসায় আৰম্ভ কৰিব বিচাৰো যাতে বেলেগে কয় যে ভাই ছোৱালীজনীয়ে মানে কিমান ধুনীয়া ব্য়ৱসায় কৰি কিনে নিজৰ জীৱনতটো চলাই আছে তেনেকুৱা আৰু ভাল। পাঠিব বিচাৰো এইটো মোৰ বাবে। মোৰ এটা সপোন আৰু তোমাৰ কাৰণে মানে সপোন থকাটো কিয় জৰুৰী বাৰু।
মানে আমাক মই যিহেতু প্ৰথমতেই কৰো যে সপোন আমাক অনুপ্ৰাণিত কৰে বা আমি আমি ইতিয়াৰ পৰা যদি সপোন এটা দেখো। খোজো আমি ডাঙৰ হৈ পিনে এইটো হম মানে আমি কেতিয়াও মানে অসফল হ'ব নালাগে মানে উম আমাৰ। জীৱনত মানে এটা লক্ষ্য থাকি যায় মানে অ' মই এইটো। ই লাগিব আমি জীৱনত মানে তেওঁ অৱহেলা নকৰোোন এটা কামৰ প্ৰতি এতিয়া মানে এটা মানে আমাৰ উৎসাহ আহি যায় যে মই যদি ইচ্ছা কৰো তেন্তে মই তেতিয়াহে মই ডাঙৰ হৈ পিনে মই যিটো বিচাৰিছো সিটো অৰ্জন কৰিব কৰিব বিচাৰ
হয় হয় তুমি একেবাৰে ঠিকে কৈছা আচলতে অ মানুহক কঠোৰ পৰিশ্ৰম আৰু অ অধ্য়ৱসায় কৰিবলৈ উৎসাহিত কৰে সপোনে যে আমি কিমান পৰিশ্ৰম কৰি মি য আগাঢিম সেইখিনি আচলতে কোনে শিকায় তাইৰ লগত াতে অ মই বিচাৰো যে মোৰ এটা আন এটা স সপোন আছে যে এজন সফল আৰু দায়িত্বশীল মানে ব্য়ক্তি হোৱা যাতে মই সমাজখনন আৰু আমাৰ দেশ খনৰ বাবে কিবা এটা ভাল কাম কৰিব পাৰো যাতে এনেকুৱা এনেকুৱা এটা কাম কৰিব পাৰো যাৰ সময়ত যাৰ যাৰ ফলত আমাৰ সমাজৰো উন্নতি হয় আৰু আমাৰ দেশখনৰো উন্নতি হয়
হয় ঠিকেই কৈছে মানে আমি উম এই ভাৰতত জন্ম লৈছো মানে আমাৰ নিজৰ জন্মভূমিত জন্ম লৈছো যেতিয়া আমি নিজৰ জনমভূমিৰ প্ৰতি কিবা এটা মানে উম ত্যাগ কৰা বা আমাৰ দেশখনৰ প্ৰতি কিবা এটা আগবঢ়োৱাটো আমাৰ মানে সকলোৰে কৰ্তব্য যেন ভাল নাগৰিক কৰি দিা আৰু লগতে যদি ডাঙৰ হৈ পিনে কিবাটো ভাল হয় আমাৰ নিজৰ পিতৃ মাতৃৰ নাম গৌৰৱ কৰা বা কোনোবাই আমাৰ প্ৰশংসা কৰামি বিচাৰো যে মানে কোনোবিলক চ সি ছোৱালীজনী কিমান ধুনীয়াকৈ মানে নিজৰ জীৱনতোক গঢ় লৈ উঠিছে আহ তেওঁ তেওঁক নিজৰ অ পিতৃ মাতৃৰ কিমান ভাল সংস্কাৰ দিছে মানে আমাৰ এটা কোন যে আমাক সকলোৰে প্ৰসং প্ৰশংসা কৰে আমাৰ গোটেই পৰিয়ালটো মানে গৌৰৱময় গৌৰৱময় অনুভৱ কৰক বা আমি নিজৰ দেশখনৰ বা সদৌ সমাজা প্ৰতি মানে এটা উ মানে এটা আ ত্যাগ আগ বঢ়াব
হয় হয় খুব ভাল ভাল মানে সপোন তোমাৰ আচল্ততে বহুত ছাত্ৰ ছাত্ৰীয়ে চিকিৎসক শিক্ষক অভিযন্তা বা বিজ্ঞানী হোৱাৰ সপোন দেখে বহুত ছাত্ৰতে বিচাৰে যে তেওঁলোক কৈ ডাঙৰ হৈ কিনে ইঞ্জিনিয়াৰ হওক ভাল ভাল চিকিৎসক হওক নহয় জানো
হয় ঠিকেই কৈছা
হম হম
মানে আৰু কিু সপোন আাক দেখিলেই নহয় এইবোৰ মানে অ কি বুলি ক মানে পৰণ কৰিব আমাক লাগিব অধ্য় ব্য্য়সায় মানে অধ্য়্য়সায় হয় বা শৃংখলা আৰু আত্মবিশ্বাস লিব মানে আমি যদি এই অকল শকুোন টো দেখি থৈ দিওঁ যে আমি এইটো হ'ম তেন্তে নহব আমি তাৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰিব লাগিব মই বিশ্বাস লাগিব মানে আমাৰ অ আমি মানে বহুত বাৰ চেষ্টা কৰিব লাগিব কিন্তু যে আমি যদি অফল হুৱ তেন্তে আমাৰ অ আত্মবিশ্বাস থাকিব লাগিব যে আমি এইটো কৰিব পাৰিম আৰু আমি চষ্টা কৰিম
হয় হয় তুমি একেবাৰে ঠিক কৈছাছা আচল সপোন যিয়েই নহওক কিয় সেই সপোন পূুৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰাটো আটাইতকৈ জৰুৰী কথা কাৰণ যদি আমি কঠোৰ পৰিশ্ৰম নকৰো আমি সপোন দেখি থাকিলেইটো নহব সপোনতটো আমি কেনেক ক পৰ কৰিব কেনেক পূৰণ কৰিব পাৰিম সেইখিনি কাৰণে ম কঠোৰ পৰিশ্ৰমো কৰিব লাগিব বা কঠোৰ পৰিশ্ৰমৰ লগতে আমি কেনেকৈ সেই সপোনটো পাব কাৰণে কেনেকে কি কাম কৰিব লাগিব আমি সেইটোও আচলতে জানিব লাগিব আৰু সেইকাৰনে সপোন পূৰণৰ ক্ষেত্ৰত শিক্ষাৰ ভূমিকা বহুতে বহুত বেছি গুৰুত্বপূৰ্ণ শ শিক্ষাৰ ভূমিকা বহুত ডাঙৰ, নহয় জানো?
শিক্ষা সফলতাৰ মূল ভেটি বুলি ক'ব পাৰি। ভাল শিক্ষা আৰু জ্ঞানে সপোন পূৰণৰ মানে পথ সহজ কৰে মানে এজন শিক্ষিত মানে আমাৰ যিটো জীৱনত এটা মানে আমাৰ ডক টৰ হওক ইঞ্জিনিয়াৰ হওক বা পুৰি চৰত পাৰ্কচ বা শিক্ষয়িত্ৰী হোৱাৰ যিটো আমাৰ নে সপোন আছে এইটো আমি এনে কেতিয়াও মানে কৰিব নোৱাৰো যেতিয়া আমি অ একদম ভালদৰে সুশিক্ষিত হম বা এজন ভাল নাগৰিক হম তেতিয়াহে আমে মানে আমি এই তোমাৰ দিঠক কৰিব পাৰিম বা সঁচা কৰিব পাৰিম,
উম হম তুমি ঠিকেই কৈছা আচলতে আহ সপোন পূৰণৰ ক্ষেত্ৰত বহুতো বাধা বিঘিনি আমাৰ আহিব পাৰে যেনেকুৱা আৰ্থিক সমস্যা, ব্যৰ্থতা, হতাশা বিভিন্ন ধৰণৰ কিবা কিবি প্ৰতিকূল পৰিস্থিতি আহিব পাৰে কিন্তু দৃঢ় সংকল্প, থাকিলে এইবোৰ অতিক্ৰম কৰিব পাৰি, কাৰণ উ ধৰি লোৱা কোনো এজন সেই ছাত্ৰ ছাত্ৰীয়ে তাৰ মানে চিকিৎসক হ'ব বিচাৰিছে কিন্তু চিকিৎসা আহ চিকিৎসক হ'ব কাৰণে বহুত ক্ষেত্ৰত বহুত দিন ধৰি কিনে বা বহুত এটা এটা কাৰ্য মানে, তোমাৰ শিক্ষা তাক কৰিব লাগে ল'ব লাগে য'ত আৰ্থিক সমস্যাই দেখা দিয়েই কাৰণ তাৰে যিবোৰ তাৰমানে পাঠ্যপুথি থাকে সেইবোৰৰ দামবোৰ বহুত বেছি কাৰণ চা চা চিকিৎসক হ'বৰ কাৰণে সকলো দিশতে তেওঁ জানিব লাগিব। কি বে বেমাৰৰ কাৰণে কি ঔষধ উপযোগী? কি কাৰণে কি কৰিলে? এই ৰোগীজন ভাল হ'ব গতিকে সেইবোৰ, কাৰণে বহুত আচলতে আৰ্থিক আৰ্থিক অৱস্থা ভাল হ'ব লাগে আৰু উ তথাপিও দিয়াচোন আজিকালি বহুতো তোমাৰ ঋণৰ, ঋণৰ, ফেচিলিটি আছে ধৰা লোণ ল'ব পাৰিম গতিকে সেইবোৰ ক্ষেত্ৰত, আহ আমাৰ কি হৈছে শিক্ষা ঋণ যিটো আছে সেইটো চৰকাৰে ব্যৱস্থা কৰি দিছে, তাৰ ফলত এইটো সমস্যাৰ পৰা আমি তাৰমানে অলপমান উ আগবাঢ়িব পাৰো সমস্যাটো সমাধান কৰিব পাৰোঁ।
হয় ঠিকে কৈছে মানে তুমি যিবোৰ সমস্যাৰ কথা ক'লা তাৰ এটা অন্যতম সমস্যা হয় যেনে ব্যৰ্ তা মানে আমাক ব্যৰ্থতাই ধৈৰ্য, অভিজ্ঞতাৰ, তু সাহস দিয়ে মানে ই সফলতাত আমাক প্ৰস্তুত কৰে মানে, বহু মানুহে, কেতিয়াবা এটা যদি চেষ্টা, ক'ৰে তাত যদি, ব্যৰ্থ হয় তেন্তে আমি মানে তেন্তে, সেই মানুহজনে কেতিয়াও মানে নিজৰ, আত্ম বিশ্বাস হেৰুৱাই যাব নালাগে মানে অটোতু নতুন আহ উৎসাহ হ'ব লাগে বা সাহস, বা ধৈৰ্য ৰাখিব লাগে যে মই, এইবাৰ হে অ' অংফলৈছো আৰু এইবাৰ চেষ্টা কৰিম মানে তেওঁ যদি এনেকে মানে ক মানে উম ব্যৰ্থতাত্ৰা বহুখিনি শিকিব পাৰিব মানে সেইটো এই ব্যৰ্থ মানে বহুত ভাল ভাৱে আকুৰি ল'ব পাৰিব মানে কেতিয়াও নিজৰ ধৈৰ্য শক্তি কিবা আত্মবিশ্বাস হেৰুৱাব নালাগিব।
হয় হয় তুমি একেবাৰ ঠিকে কৈছা, আচলতে তুমি যিখিনি কথা কলা যে ব্যৰ্থতে মানুহক কি শিকায় আৰু এইবোৰৰ ক্ষেত্ৰত আমাৰ অভিভাৱকৰ শিক্ষকৰ ভূমিকা বহুত গুৰুত্বপূৰ্ণ, কাৰণ তেওঁলোকৰ উৎসাহ পৰামৰ্শ আৰু সহায়ে আমাক সপোনখিনি পূুৰণত আটাইতকৈ বেছি সহায় কৰে, যদি আমাৰ মা দেউতাই আমাক দিয়া উৎসাহ মানে উৎসাহ তেওঁলোকে দিয়া আমাক সাহস আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে আমাক যিখিনি পৰামৰ্শ দিয়ে সেইখিনি যদি আমি নিয়মতে মানি চলো আমি নিশ্চয় আমাৰ সপোনবোৰ পূৰণ কৰিব পাৰিম নহয় জানো।
হয় ঠিকেই কৈছা আৰু মানে এই যিবোৰ মহ মহান ব্যয়ক্তিবোৰ আছে তেওঁলোকৰ জীৱনেও আমাৰো প্ৰাণিত কৰে আহ মানে তেওঁলোকে এটা সৰু সপোন দেখি পিনে গোটেই বিশ্ব তই যদি মানে অঁ মানে পৰীক্ষাত অঁ খ্যাতি লাভ কৰিছ চে মানে তেওঁলোকে মানে তেওঁলোকৰ জীৱনটো আমি গম পাওঁ যে তেওঁলোকে উম দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে বা নিম্নস্থলৰ লোক আছিল কিন্তু তেওঁলোকে নিজৰ যিবোৰ সপোন সেইবোৰ সঁচা কৰি পিনে গোটেই বিশ্বজুৰি আ খ্যাতি লাভ কৰিছে বা গোটেই বিশ্বজুৰিত তেওঁলোকে তেওঁলোকক সন্মান কৰে। আ বা কিমান আ মানে মানে কিমান ভাল মানে সুখ্যাতি লাভ কৰিছে তেওঁলোকে তেওঁলোকৰ পৰা আমি মহৎ মানে কথা গম পাও আৰু।
হয় হয়- হয় তুমি একেবাৰে থিক কৈছা আচলতে সপোনে মানুহক নতুন আশা দিয়ে আৰু আগবঢ়া আগবাঢ়ি যাবলৈ সদায় অনুপ্ৰেৰণা জনায় আৰু জীৱনটোক আমাৰ অৰ্থপূৰ্ণ কৰি তোলে, গতিকে আজি মোৰ সপোন বিষয়টোৰ ওপৰত কথা পাতি কিনে মোৰ বহুত টেই ভাল লাগিল। আৰু আশা কৰো আমি আগলৈও কথা পাতি তিম আজিলৈকে ৰাখিছো।
হয় দিয়া মোৰো বহুতে ভাল লাগিল, বিদায়।
ঠিক আছে দিয়া।